আপুনি যে ফোনটো কাটি দিল যে।
এ, মানে হেৰি অ' কাণত টিপা গ'ল মানে কাণত টানা গৈ টিপা গ'ল গমেই নাপাওঁ। আজিকালি হে, স্কিনটাচ মোবাইল আৰু ক'ত কি লাগি যায়। গমেই নাপাওঁ ভালকে।
মই সেইটো কিমান মই এনে কথা পাতিলি, আৰম্ভ কৰিছিলোহে কাটি দিলি হে।
অ' তাৰপিছত হেই বেংকৰ কথা পাতি আছিলো অ'। হে তোমাৰ কাম
অ' বেংক কিছুমান
হয়
কাম তোমাৰে হ'ল মানে দহদিন মান লাগিব বুলি কৈছে। এনকে অফিচত।
হা, ইমান টাইম লাগেনে?
এতিয়া বেলেগত কিমান টাইম লাগে এনে?
এদিনতে কৰেচোন।
অ' আৰু এটা কথা মানে পি আৰ চি লাগি থাকি যে একাউণ্টৰ পইচা সোমাইনে?
এ, আই চিটো লাগি থাকিলে একাউণ্টত পইচা নোসোমাই, পি আৰ চিটো যেতিয়া তুমি আঁতৰাই দিবা তেতিয়াহে পইচাটো সোমাই।
এনে পইচাটো ক'ত যায়গৈ, বেলেগে ক'ৰবাত যাইগৈ নেকি নে
পইচাটো মানে ৰিটাৰ্ণো নহয়, নোসোমায়্য মানে মাজতে অটকি থাকে মানে এনেকুৱা নিচিনা।
এতিয়া কেৰাহীটো আতৰি গলে সোমাবনে হান
কেৱাইছিটো আঁতৰি গলে সোমাই যাব, সোমাই যাব।
হান্দ্ৰেড পাৰ্চেন ন'? অ' তাকে এনে কে কেও মে মই বোলে সেইটো আজি কৈ থৈ আহিলো বাৰু, তেতিয়াতো ভালে হ'ব চাগে। বাকী কোৱাচোন তোমালোকৰ আম গছডাল কি হ'ল, আম লাগিছিলে যে?
এ, আমি আম খায়ে শেষ।
আম খাই শেষ কৰিলা নেকি?
শেষ শেষ, এইবোৰ দিনো আম থাকে নেকি আৰু।
মই তোমাক দেখোন কৈছিলো এক কেজিমান দিবৰ কাৰণে, নিদিলা দেখোন।
এই তুমি ফোন চোন নকৰা হ'লা মোৰ গাত কি দোষ আৰু। মই কৈ থাকিলোও তোমাক নাপাও, তোমাক ফোন মেছেজো দিওঁ বোলে মই এনেকে এনেকে আজি এনেকে ফোন কৰিছিলো, তোক নাপালো। ক'ত গৈছিলা বুলি কয়, তুমি একো ৰিপ্লাই নিদিয়া আৰু।
অ' নাই। নহয়, বেছি নহয়, মোৰ মানে ৰিচাৰ্জ নাছিলে হে।
না তুমিচোন অনলাইন আহা, অনলাইন আহি পেলাই তুমি ৰিপ্লাই নিদিয়া আৰু বেয়া লাগে কাৰণে মই একো ন
হটস্পট লওঁ মানে মই নোৱাৰা।
কলেজতে লগ পাও, এতিয়া নাই আকৌ।
হয়।
হয়, বাকী হেৰি নহয় এতিয়া, কলেজত ইণ্টাৰ্ণশ্বিপ হ'ব নহয়।
ইটাৰ্ণচিপ হব হয়। তোমাক ক'ত দিছে তোমাক? মোৰ, তোমাৰ?
হা?
তোমাৰ কোন তাৰিখে পৰিছে?
তেৰ।
তোমাৰ?
উম!
কেনকে গম পালানো?
উম, পাইছোঁ মানে, নটিছ এখন পাইছোঁ মই।
হয়! নহয় মানে, কেনেকে
এই, তুমি শেষে আৰু দিয়া।
এটা কাম কৰি, কৰিবাচোন, মোৰতো চাই দিবাচোন?
মোৰ তেৰ তাৰিখে পৰিছে হ'বলা। অ'!
মোৰতো চায় দিবাচোন? নাম আছে নেকি? তোমালোকৰ, তোমালোকৰ নাম, নাম আছে নেকি? হেল্ল'? তুমি অলপ, জেগাটো অলপ মানে, সলনি কৰা চোন? তোমাৰ মাতটো শুনা তুমি জাগাতো চেঞ্চ কৰাচোন? তোমাৰ মাতটো শুনা নাই। তুমি জাগাটো চেঞ্চ কৰাচোন? মই মাতটো শুনা নাই।
হেল্ল'?
অ'! তোমাৰ মাততো শুনা নাই? কি কৈ আছিলা?
এতিয়া শুনিছানে নাই? হা? হেল্ল'? হয়! মানে, মই সেই, তেৰ তাৰিখ, তোৰ তাৰিখে তোমাকো কৈছোঁ দিয়া! বাকী, এতিয়া কি কৰি আছা? অ'! নাই, নাই। মই এনেই আছোঁ। নাই, গৰমত শুই আছিলোঁ! টোপনি ধৰিলে, গৰমত আকৌ, শুবকৈ টোপনি আহে, নহয়! ভাত-পানী খায় লয়, ভাগৰ লা